কি কৰিছা নহ এই অকনমান ওলাই গৈছিলো ওলাই আহি পেলাই মাই ঘৰ পাইছোহি এনেই অকমান ওলাই গলো ভাতকেইটা খাই পেলাই
অ ময়ো ভাত খাই পেলাই এনে শুই আছো ইমান গৰম
আজি ৰদটো ইমান নাই দেখোন।
মানে তেনেকুৱা গৰম নহয় মানে কিবা এটা গুব গুব কে ধৰি আছে তোমাৰ গমটো।
অ সেইটোতো হয় আৰু এই গৰমটোত ঘামচিও উঠে মোক কালি ঠিক ছে ঘামূচি এদম উঠিলে।
সেয়ে ঘামূচি হলে বহুত অশান্তি বহুত খজতি হয়।
উম মোৰ ঘামূচিটো একেবাৰে ভেকুলী চালৰ নিচিনা হয়।
অ মোৰ চেম গোটেই খজুৱাই দিলে গোটেই এনেকুৱা ধৰিব।
অ ভক ভকণি লয় কিবা।
অ বহুত ভক ভকনি‌ লয় আৰু গোটেই ছাল বিলাক এৰ খাই খাই যাই যে হাতৰ। মোৰ হাতৰলৈকে যে হয়। ভাত কিহে খালা?
মোৰ আঙুলিলৈকে হয় কেতিয়াবা।
ঘামুচিটো ফুটাই দিলে কিবা পানী ওলাই মোৰ।
অঁ। এইটো হয়য়ে তুমি খজুৱাই দিলে চাবা চোন বহুত ধৰে বহুত ধৰে চাগে।
খজুৱাই পেলাই গাটো ধুই দিবাচোন ফণী এখন মাৰি পেলাই।
এ পাই যাবা মছলা, এই পাউদাৰ এটা পায়। পাউদাৰ এটা পাই লগাই দিলে পুৰা ঘামূচিবোৰ হেৰি হৈ যায়।
হয় নেকি? লগাইছো দুটা তিনিটা কিন্তু ইমানটা ভাল দেখোন হেৰি পোৱা নাই মই।
ভাল ভাল কৰ্ম কৰা নাই নি?
নাই নাই নাই ভাল কৰ্ম নাই পোৱা, ভাল ফলাফল নাই পোৱা মই।
ভাল ফলাফল নাইপোৱা ন। কালি কৰ'বাত ওলাই যোৱা দেখিছিলো?
কালি এইফালে তোমাৰ বগলী বুলি যে জেগাডোখৰ আছে শুনিছা নাই আ মাৰ সেইফালে?
ক'ত তোমালোকৰ তাত?
এ আমাৰ এইফালে নহয় তোমালোকৰ সেইফালে। বগলী বুলি যে আছে। সেই বগলীলৈ গৈছিলো গৈ পেলাই গা ধুলো তাৰপিছত
মোৰো খুব যাবলে মন গৈছে অ চেঁচা
আহিবা নেকি?
আজি?
আজি নহয় কাইলৈ পৰহিলৈ।
তাকে পাৰি এদিন যাবলৈ ৰবা যাম চাগে।
লগৰ এটালৈ গুচি আহিবা গা ধুমগে।
অ একো নাই গুচি যাম। তোমালোকৰ এইফালৰ পৰা কিমান দূৰ?
আমাৰ এয়াৰ পৰা পাঁচ কিলোমিটাৰ।
বহুত ওচৰত তোমালোকৰ।
অঁহ। আমাৰ ওচৰতে আমাৰ এডখৰ পৰা ওচৰতে আমি যাওঁ বুলি কলে সদায় যাব পাৰো, এনেই যাওঁ আমি ওলাই গলো এ বৈ এইডখ ৰপা আহোগে কেইটকা তেল খাব নো।
আমাৰ একৈশ কিলোমিটাৰ মান হয় নেকি।
একৈশ?
বেছি হ'লেও কম নহয়।
অ হ'বইে ন ইয়াৰ পৰা তোমাৰ, উম আক আমাৰ ঘৰ পৰাই দেখোন তোমালোক ঘৰলৈ দূৰ আছে নহয় আকৌ তোমালোক ঘৰৰ পৰা আকৌ এইফালে এক্সট্ৰাকৈ পাঁচ কিলোমিটাৰ আছেই দেখোন
আহ, হ দূৰ আছে। চাম বাৰু ৰবা কাইলৈ মানে যাম চাগে।
যে কৰিছো যে।
এ গৈ থাকো বাৰু একো নাই সেইটো এতিয়া মই মা দূৰ দূৰ নালাগে বাৰু।
আমি কৰিছো যে কালি
অ
তুমি যে কালি বগলী গলো তোমাৰ খেইতোৱ আনা ইয়াত
উম
আমাৰ সাততিছ নে আঠতিছ দেখাই আছিলে
হ
কি কৈছা
তা পিছত উম
এই দু গম্ পাইছ নাই কথা টো
দুই কি কি কৈছা
অ অ অ গম পাইছো বাও শুনিছা নাই
হা খোৱা বোৱা হল নে
হা হা
খোৱা -বোৱা হ'ল নাই?
খোৱা- বোৱা হ'ল বা খালো ভাত- পানী।
কিহে খালে?
তোমাৰ দালি আছিলে আৰু ডিমৰ ডিম আলুকে পিটিকা, মাছৰ ভাজি সেয়াই। গৰম দিন, কিনো মাছলি মানে
মা মোৰ মৎস।
মাছটো তোমাৰ মস্য ঘৰত মানে তোমাৰ ধৰিছো এ তেতিয়া মাজে মাজে ওলাই থাকে ন। কিনা নহয়। তোমাৰ গাঁৱলীয়া মৎস্য। তাৰ পিছত এই ভাত -পানী খাই বৈ এনেই শুই আছিলো মই গেম খেলিবলে। গাঁ
চহ মশা নাই নি চহিয়া মৎস্য নাই মানি?
অনাগে নাই। চহৰীয়া মৎস্য অনাগেই নে।
আনিব লাগে, খাব লাগে, তুমি ভাল পোৱা না, তুমি আকৌ ভাল পোৱা না?
ভাল পাওঁ বাও মই। মই কাৰ- কাৰৈটোহে ভাল লাগে নেকি খাই? অ সেইটো ভাল সেইটোতো মোৰ মোৰ প্ৰিয়। মোৰ প্ৰিয় হয় এইটো মৎসৰ ভিতৰত।
সেইটোত মই যমনে কিনো।
কোন তুমি?
নহয় তুমি মইতো সেইটো ভাল নাপাওঁ ইমানটা।
অ মই ভাল পাম বাৰুটো ভাল লাগে।
মই তেল -তেল লগাটোৱে বেয়া পাওঁ।
উ ভাল পাওঁ সেটো মই চবতকে ভাল লাগে সেইটোয়ে ভাল লাগে মানে।
আগতে আগতে খাই ভাল পাইছিলো কিন্তু আজিকালি কিবা মানে ভাল নলগা হ'ল কেলে নাজানোঁ।
উম বেছিকে খালে কিন্তু আমনি লাগি যায় আৰু।
এ বেছিকে
অ, মানে যেতিয়া যেতিয়া খাই যিটো বস্তু ঘাহ - বন যে খাই থাকা ন মানে ডেইলি, সদায় যদি খাই থাকে আৰু খাই থাকিব মন নাযায় গে।
এতিয়া মই তাত থাকো নাই প্ৰথম যেতিয়া আছিলোগে দুদিনমান খাই ভাল পালোঁ, এতিয়া ঘৰত হলেতো সদায় খোৱা নহয় কিন্তু তাত আৰু
অ মইতো কিনিকো তাৰ মানে এইটো কিনিলেও বনাবলে বহুত তা মাছতো জানাই মই ইমান না ভাজিব নাজানো, এ তুমি থাকোতে তুমি ভাজিছিলা অ। কিবা হ'ব খা মানে সেইকাৰনে মই ইমান নাখাও মানে কিনি।
উম ভেন্দি ভাজি নিচিনা হ'বগৈ গ'ল দে।
ভেন্দি ভাজিত কৈ অধচ ভেন্দি ভাজিত ক' অধছ হব।
তাকে আমাৰ ভেন্দী ভাজি যিখনে হৈছিলে ৰাম ৰাম! পুৱা হলে আমাক লৈয়ে গ'লে এনে ভাল ভাল এনেকে তোমাৰ ধৰি লোৱা তেলে চোতেলে আমাক লৈ গ'ল সেদিনা বোলো পোৱা হ'লে।
ভাল কাৰিকৰ কৰিবলে লৈ গ'লহেতেন।
ৰান্ধনি।
কিছো এই খালো কিছো বনাই মেলি কিবা কিবি ন।
আহ জেঙে যাবই।
অ জেঙে যাবৰে কিবা কিবি।
ঢেৰ খালো, সেইদিনাও সেইসোপা খালো হলে নহয় মইহে পেলাই। উৎপাত কৰিলো, মই বোলো বনাইছো মই পতককে মৰিব কৰিব এইবোৰ দি দিগদাৰ হ'ব গলে বোলোই।
তেতিয়া এনে পছি যাবি যেতিয়া আমাৰ মানে হাতত পইচা পাতি থাকে তেতিয়া ডাইৰেক। উ
মানে তোমাৰ একেবাৰে মাতি দিয়াই হয় আৰু লৈ আহক।
আহ লৈ আহাক বুলি মাতি দিয়া হয় যেতিয়া নাথাকে সেইবিলাক খাব লগীয়া হয় আৰু।
সেয়াকে কি কৰিবা উপায় নাই।
উপায় নাথাকিলে
আকৌ কি বনাই খাইছিলোঁ জানো আলু পিটিকা বনাই খাইছিলো নে আলু পিটিকা ভাত খাইছিলোঁ নে দালি বনাই খাইছিলোঁ জানো।
আলু পিটিকা, আলু আলু আলু পিটিকা। ডিম ডিম আনিলো সপাই ডিমলগত আলু পিটিকা কৰিছিলোঁ নেকি।
ডিম নাই অনা সেইদিনা।
অ এই শুকান জলকীয়া আছিলে।
অহ
শুকান জলকীয়া দি, ভাল লাগিলে খাই তেতিয়াও। খালো যাব বহুত খালোঁ, বহুত খালোঁ, ভাজি ভাজি। উম!
ভাজি পুৰি। শুকান জলকীয়াই শুকান জলকীয়া। নহয় পুৰিহো দিওঁ মন গলে।
উম উম হম।
খালেই হ'ল মোৰ তাতে পেটলে গ'লেই হ'ল। ঢেই খালো শুকান জলকীয়া মই ঘৰত আহি খোৱাইহে নাই শুকান জলকীয়া তাতেই খালো
এবাৰ হোলীৰ দিনাখন যে খাইছিলো আমি মনত আছে নে নাই এ সি আৰু তোমাৰ লগৰটোৰ আগত টেক ফিজা বনাই খাইছিলো আৰু মোৰ লগৰ তা যে বনাইছিলে যে
আহ মানত আছে।
সেইটো তেনেকে বহুদিন সেই টেকেলিটো কেইদিন বহুত দিন লাষ্টত মোৰ ৰুমতে থাকিলে য'ত মোৰ ৰুমৰ পৰা অহা টাইমত দি থৈ আহিছোঁ গম পায় নাই তই উ
তেনেকুৱা কথা নি ধুই মেলি থৈছিলা নাই
ধুই মিলে থৈছিলো মো ৰোমত তেতিয়া পা আছে আছে আছে আছে ই
সো সো নাই পুৱাই সিহঁতক শেষ নিশ্বাস ত্যাগ কৰি দিব
পুৱাই তাণ্ডৱ কৰি থাকিব
অ গোটেইখন পুৱাই যোগাসন কৰি আহিব তাঁত বহিলৈ টেকেলি ভিতৰত
বাকী কৰবাত ওলাই মেলি যোৱা নাই নেকি
মই গৈছিলো এপাক বাহিৰৰ ঘূৰি আহিলোগে
এ আজিতো বতৰটো অকন ভালেই কালি যিটো গৰম ন এইটো ৰদ
গৰম অকণমানো অনুভৱেই নকৰিলো মই যিটো জেগাত গৈছিলো ন বহুত ঠাণ্ডা জেগা অ পানী যে মানে তোমাৰ মানে তুমি পানী যে এনেকুৱা পানীত তুমি মানে বেছি দেৰি থাকিব নোৱাৰা মানে তেনেকুৱা পানী আৰু
হয় ৰ'বা কাইলে মানে যদি হয় তোমালোকে সেইফালে গুচি যাবা মই যদি মোৰ লগৰ এটাক ফোন কৰিম কল মানে ফোন কৰিম ন ই আছে গে নে নাই যদি কি বোলে আছে সি মানে কাজিৰঙাত হয় ন যোৱাটো
গম পাইছো
সি আমাৰ পৰা গুচি যাম যে তোমাক ফোন কৰি দিম গুচি আহিবা এইফালে আৰু আজিকালি মানে চবলত গৈ ভাল নাপাওঁ ন উম
তোমালোক দি মাক ঘৰ ফালে দি যাবাই আমাৰ ঘৰত নিজাৰ বাহি ন তোমালোকৰ সেইফালে যাবা
এ ব বহুত দূৰ হব
তোমালোকৰ গৈ ওলালে হল একেটা জেগাত যি ফালি গলো ফালি গলো
অ এইফালে দি আহ হয় মই তাকে আজি ফোনটো কৰি লম যত কম তোমাক দেৰিকে মই যদি। যাও মই কম বাৰ ৰাতিলে সোনকালে যাম মানে গলে
তাকে এনেই ভাল খবৰ এটা আছে বাৰু কি হয় এতিয়া কালি আমাৰ বৰা দাই মোক ফোন কৰিছিলে।
বৰা দাও
বৰা দাই ফোন কৰিলে বস্তুটো খুজিলে দিলোঁ
অ
নাই এতিয়ালৈকে কোৱা নাই ভাল বেয়া কিবা কিবি চোৱাই নাই মই দিয়াৰ পিছত
উম কব ৰ'বা অলপ ধৈৰ্য ধৈৰ্য্য ধৈৰ্য্য ৰাখিলেই হ'ল
তাকে এই খোজাটো খুজিছিলে বাৰু দেই কি হয়গে এতিয়া
উম
তাকে চিন্তা হৈ আছে বোলে এই এইটো কি লিখিছ তই
উম হম হম হা কব চাগে মানুহ এতে ৰেস্পেক কৰে ন মানে অকনমান কৰে এইবিলাক চবত
সেইটো হয় বাৰু এতিয়া কি কৰে এতিয়া মই কৈছো বাৰু দেই মই বস্তুটোদি দিওঁ তেনে মই তাত লিখিয়ে দিছো যে মই প্ৰথম লিখিছো যদি মানে আপুনি কয় আৰু মানে মই তাত উন্নত কৰিম বস্তুটো সেইবোলি তেনেকৈ কৈছোঁ আৰু চাই মেলি জনাব কি কি কৰিব লাগে
কি ভুল হৈ আছে।
আহ যদি চাই তেতিয়াহ'লে ভালেই এতিয়ালৈকে চোৱা নাই বাৰু
অ কত দিছিলা
এইটো আমি যিটো সাধাৰণতে ব্যৱহাৰ কৰো। ঐ বুলি কিবা বুলি দিব লাগে সেইটোৱে আৰু তাতে কৈছে সুধিছিলে মানে দিয়া বুলি কৈছিলে মোক ইংলিছতে
ঠিকেই আছে ভালেই কৰিলা। উত্তৰটো জল্দি দিলে হ'ল
ফ'টো টো সোনকালে ভাল ৰখি আছো এতিয়া কি হয়গে নহলে কাপোৰ এখন লৈ সোম গম পাইছে নাই গৰমত